হেল্ল'
মোৰ লগত দুটাটা চিনি গুচি গ'ল ৰাষ্ট দুটা এনেই গুচি
ভালছে এনে কৈ আছা তুমি
তুমি নিত নকৰিলে আকৌইকাৰণে সেইটো তুমি কেইতিয়াামান কৈছা আকৌ মত এবাৰ কৰিলোল খাই গলো
অ একেৰাহে কথা পাতিয়ে থাকিবা হা নহ'লে হেৰি নহয় মানে নলয়
অ বটল পাতিলো ৰছিনী
অ তাৰ লগত ভণ্ন্দি কৰিলা নেকি
ন নাৰণ কৰিলো
তাই নাম্বাৰটো দি দিবা মোক
হব
বেছি তাইও পইচা এটা পালো দেই দুশ পাঁচ টকা দুশ পাঁচ টকা
া ক পাতিল
এ কটাই নাই দেখোন মই অথা তাত কেচেলো হয় নহয় চব নেযায় নহয় চব নলয় নহয় সিহঁতি যোনবিলাক হুলস্থুলীয়া পৰিৱেশত থাকে বা বেয়াওত কয় সেইবিলাক নলয় নহয় যোনবিলাক তোমাৰ হেৰি একদম সিহঁতি চাই মেলিহে লয় চপ ন ভণ্টিৰ লগত কি পাতিলা
এনেইতি তাইপ গেলা বেয়া বেয়া বেয়া কত গৈছে
উ
অ
সঁচাগে এইটো কেচলে হ'ব চাগে ঠিক নাই
উম
কলাই
এতিয়া এতিয়াও কলেজাবন নাই ন ন
নালাগে আজিৰ পৰা শেষ হয় সেই কাৰণে আজি ঠিকছে ও তোমাক কৈছো নহয় নতুন বিল্ডিং টো ইমানেই ধুনীয়া ইমানেই ধুনীয়া মোৰ আকৌ তাতে পঢহিবলৈ মন গৈছে বহুত ধুনীয়া ন কেনেকুৱা ধুনীয়া আমি ৰিলচ বনাইছিলো ন সেইবোৰ দিম দেখাম ৰবা জানে দিলেহে প আপলতি ব
এতিয়া ফাৰ্ষতে ভাল লাগিব পিছত আকৌ ভাল নহয় হয় যায়
বহুত ধুনীয়া কেনেকুৱা ধুনীয়া নহয়
পচচ নাই
ধুনীয়া নালাই মানে পাছতো ভালে লাগিবগে কিবা বেয়া লাগিব এতিয়া আকৌ আৰু বনাবলৈ ষ্টাৰ্ট কৰিছেহে আৰু এটা তেনেকুৱা বিল্ডিং আ ছ খিনিৰ কাৰণে
তুমি আহ তাত পৰিবা নেকি তাত পৰিবা নেকি
তাততো মই নকওঁ
অ
আমাৰ আমাৰ আ চক নিচন নিয় নাই
আচ্ছা
আ', মোৰ ইমান মাথা বিখাইছে নহয় মই থাকিবই পৰা নাই, ভিক্স নাই ন পাপা। ভিক্স এটা লৈ আহিবলৈও পাহৰি থাকিলে। ৰাতিপুৱা জিকা ভাজিয়ে আৰু মাহগুৰি পিটিকা আৰু ভাত কেইটামান এগহা মান খাইছো। এতিয়া খালো ৰল খালো। চিকেন ৰোল এটা খালো, মম' খালো। তাৰপিছত চাওমিন খালো। তাৰপিছত হেৰি খালো এইটো কি কয় পেপচি খালো।
আৰু হেৰি চিকেন ফাইৰাইচ নাখালা?
অঁ', ফ্ৰাইৰাইচ নাই খোৱা।
চিকেন ফ্ৰাইড ৰাইচ তাৰপৰা আৰু বিৰিয়ানী চিৰিয়ানি খাব লাগিছিলে।
এ ইমান পইচা আকৌ থাকিব লাগিব নহয়।
আৰু কিবা কিবি খাব লাগিছিলে আকৌ, ফাষ্টফুড মানে পকৰী চকৰী, চিঙৰা
কিয়? মই এবোৰ খাই বেয়া পাওঁ। মোৰ চবতকে মো ফেভৰেট হ'ল মোৰ কি কোৱা চোন? মই চবতকে কি খাই ভাল পাও?
নাজানো।
অ', ইয়াত ইংলিছ ৱৰ্ড বিলাক কলেও নহয় গম পোৱা নাই, মই পাহৰি আছো। ইংলিছ ৱৰ্ড নকবা। এইটো আমাৰ আছামিজত, কিয়?
তুমি এতিয়া ফাষ্টফুড তোমাৰ স্বাস্থ্যটো কাৰণে মই খাবলৈ হাক দিওঁ, তুমি হ'লেও খোৱা।
অ', শুনা আকৌ, শিখাত দাদু মামাই যে লগ কলে আহিছে, চিখাহতে মানে সিহঁতৰ কিবা কাজিয়া লাগি আছে হা, তাৰপিছত মোক শিখাক মানে আমি ৰখাই আছো নহয় তাৰপাছত চিখাই কলে হেৰি ফোন এটা তই ফোন কৰি দাদুক কৈ দে যে, উম', গৈ আছে আৰু দহ মিনিট পাছত, তাৰপাছত মোক ফোন কৰি তাৰ পৰা ফোন কৰিলো, মই ফোনটো কৰিলো নহয়, ইমান অভদ্ৰ, তাৰপিছত মোক কৈছে দেই, তংক হেৰি কি আহিলেনে কি তাই? চ' মই বোলো যাব ৰবা, ৰ'দটো দি আছে ন, তাই মাথা বিষাইছে অকনমান ৰ'ই দিও ৰবা বুলি কৈছে, তাৰ পৰা সি কৈছে হেৰি এ কি অ', তোমালোক আছা ক'ত ক'ত আছা? এনেকে কৈছে নহয়, মই নাৰায়ণপুৰৰ এই কণতে আছো কাষতে। তাপা কৈছে বোলে হেৰি মই তাত গৈ আছো, হেৰি তেনেকে কলে নহয়, মই বোলো অ', তাই বাৰু পাক অকনমান দেৰিকেহে যাম বুলি কৈছে। তৰা হ'ব দিয়া তোমালত কি মোৰ বহুত খং উঠি আছে, এতিয়া মোৰ তোমাৰ লগত কথা পতাৰ ইচ্ছা নাই, শিখাক ফোনটো দিয়া। একগোৰ মাৰি দিবলৈ মন গৈছে মোৰ, চিখাক মই একগোৰ মাৰি দিলো। এনেকুৱা খং উঠিছে নহয় মোৰ।
আৰু এবাৰ তাই লগত হেৰি বাইকত বাইকত আহিম বুলি।
হেই এনেই কৈ আছিলো সটো, সি মোক কৈছে হে মোক কলে বুলিয়ে যাম নেকি? ইয়াত কাজিয়া কৰিব নোৱাৰি, ইয়াত কাজিয়া কৰিব নোৱাৰি।
তুমি এটা ফোন নকৰা দেই। তোমাক ইমানখিনি বেয়াকে ক'লে, তোমাক সেইদিনাখনি ইমান বেয়গে ক'লে, তুমি আকৌ আজি ফোন কৰিছা সেইটোলে। হা'-
অঁহ'।
শুনিছা নাই কথাটো, মানে অ', আৰু আৰু ফোন কৰিবা তাৰপা তাইপা। খ'বৰ খাতি ল'বা। কি খবৰ সুধিবা, অভদ্ৰ লগতটো ভালেই পাবা কথা পাতি।
কেনেকৈ পলো যে ঘ উঠ য
অভটনহয় কি তোমাৰ এনে কৈছে
উম তব বেলেগ কথা পাতা ইয়াত সেটো পাতিলে নহয় মাছো বহুত বিষই আছে হল হেৰি বিলাকতকে টেবুল ফেট বিলাকত অ
চিখা দাডু ফাষ্ট ফুড তাৰপা এইটা নকবা দেই একেবাৰে এই এইকেইটা মানে টপিক শিখা দটো ফাৰ্ষ ত এই তিনিটা বস্তু মোক নকবা
চিকা কিয়
এক তাৰিখালে কব ক'ব পাৰা দাদুবা আৰু পাফিখালে নেটবাৰ ৰিলেটেড কথা নক'বা একো মোৰ মোৰটো এনে বেয়া হৈ যায় নেও কাজিয় নেও কাজিয়ে হয় মানে কাজিয়া যদি অলন নাই সেইটা কথা নকৱা মোক
উম
কেই মিনিট কেই মিনিট হ'ল ছয় মিনিট এইটো কি সেহঁত কোনে নে কি ৰেকৰ্ডিং দিয়
শোনে চাগে
ইমান টাইম নাই দহ মিনিট তোমাৰ ৰেকৰ্ড ইমান থাকটো এ আই
আমাৰ ৰেকৰ্ডিং টো নুশুনে সিহঁতৰ সেইটো ডাইৰেক্ট মানে ভইচ তো কিবা আছে চাগে আকৌ তেনেকে অসমৰ ইমান মানুহে কৰি আছে এতিয়া সেইটো
ভইচটো সিহঁতে কপি কৰি চাগে সেবিলাক ভিডিঅ বিলাকত যে
অ ডাইৰে্ট কপি কৰি দিয়া চাগে ৱৰ্ড বিলাক লয় আকৌ কিবাতো আছে ন তেনেকে ৱৰ্ড কিবা মেচিন আছে নহয় আৰু
পঞ্জুপে কাম পালে পইছা
এ ই বহুত পালে পইছা দে ভালে নাজানো কিয় ভালে উলিয়াই থাকে নহয় কি মোকেচোন পোন্ধশ টকা দিছে
হয় নে
ব ইমান ৰ'দত চৰ্দি এ কালি হৈছে হে ৰ'বা সেইমান নহ'লে
মই ন খানা খাই আহিলো
ভাল কৈছা সতও ভাল কৈছা
মান খাইছো জা্ত অকমান অকমান
তহলে মোক ফাষ্টফুড খাবলৈ সাৰিছ কালিতো পুৰক নাই মই খাইছিলো
খালি বিৰিয়ানী খাইছা দেই
সেইটো ফাষ্ট ফুডতে পৰে আৰু হয় হয়
ফাষ্ট ফুডোৱা নাই যিবিলাক যেতিয়া পটকে হয় ফাষ্ট মানে বিৰিয়ানীটো ফাষ্ট একো দেৰ নালাগে ৰোলটো তেনেকে সেই ৰুট ভাজি দিয়ে ৰুটটো মেৰিয়াই দিয়ে একো একো দেৰি লাগে ফাষ্ট ফুডো চাওমিন
সৰকানে দিলা খীৰ উৰি ৰবাহনে অ এতিয়া মোক খুন্দা আহিছে পাৰ্চেল চাগে ৰ কি কওঁ বা সে তেৰিকা পাৰ্চেলৰ ফোন চাগে মো
কাটিলে ধৰা আৰু তিনি মিনিট আছে, অকন দেৰিকে ফোন কৰিলে হ'ব। এ ৰবা, দুই মিনিট ৰবা, দুই মিনিট নাই দুই মিনিট নাইয় ফোন কৰিবা। মাতটো গুচি নাযায়গে তোমাৰ। এ দুই মিনিট ৰখিলে সি গুচি নাযায় নহয়।
গুচি গলে কি হব?
গুচি নাযায়, দুই মিনিত সি কলকো নাযায়। ৰবা অলপ ৰখি দিয়া, আৰু দেৰ মিনিট আছে, দেৰ মিনিট। নহলে দহ মিনিটটো এনে গুচি যাব গম পাইছা নাই?
শুনিছা নাই। হেৰি কৰি নিদিয়ে। আৰু দুবাৰ কল কৰিব।
আকৌ কৈ আছে, আ
ৰবা, ৰবা নকৰিবা এতিয়া।
আহ অ' ৰিচিভ কওঁ।
এক মিনিট ৰবা, এক মিনিট এক মিনিট ৰব পাৰিবা।
এ এক মিনিট টো এতিয়া কিমান দীঘল হয় যাব চাবা চোন। সাতাৱন্ন, আঠাৱন্ন এই পাৰ্চেলৰ কাৰ চাগে নিলাক্ষী দেউৰী বুলি আহিছে। এই মাইকী মানুহৰ ঘৈণীয়েকৰ চিমো লগাব পায়।
ধিলকে নাহে। তোমাৰ পাৰ্চেল মানে ফোন কৰি ডাইৰেক্ট নাম ই কাৰ্ড ডেলিভাৰী এনেকৈ আহিব।
ই ৰাম তোমাৰ কোনে কলে তেনেকে আহে বুলি।
এই তেনেকে আহে, আৰু মানুহৰ নামটো আহিব। মতা মানুহে আহিব মাইকী মাইকী মানুহৰ নাম কোনোদিনাখন নাহে অ', ইকাৰ্ত ডেলিভাৰীত বেলেগে ফোন কৰিচে তোমাক। ৰং নাম্বৰ হ'ব নহলে, কোনবা হ'ব চাগে।
উম।
পাৰ্চেল মানুহ হলে তোমাৰ।
উ। নাইন চেভেন যি অ', কিয় নাম্বাৰটো চিনি পাও চিনিপাও লাগিছে পাই।
তে, টাস্কটো তোমাৰ কি পাঁচটা কমপ্লিট হোৱাৰ পাছত পইচা পায় নেকি?
নহয় এটা কৰিলেও গম পায়, কিন্তু মানে মানে তুমি, কি বুজাম ত্ৰিছটা নাথাকে জানো। কেইটা আছে তোমাৰ? কি ওলাই আছে এতিয়া?
তিনটা হল। চাইতা হব চাগে। দচ মিনিট হৈ গল।
অবালি যে
হা।
ৰবা নিজে কাট খাব নহয়। বাৰ মিনিট হলে কাট খাব।
বাৰ মিনিট হলে কাট খাই নেকি? নিজে, নিজে কাট নাখালে কি হয়?
পইচা নাপায়।
অ', সেইদিনা মই সন্ত লগত এঘাৰ মিনিট পাতি কাটি দিলো।
ভাল কৰিলা।
হেট ছেলা।
এনে কৈছো অ', পাবি।
কিন্তু বাৰ মিনিট হলে ভাল মানে আৰু। সঞ্জয় মোক বাৰ মিনিট পাতিবলৈ কয়। অ', ইমান মাথা বিষ অই ইমান মাথা বিষ, বিষ, বিষ। এনেকোৱা মাথা বিষাইছে ভাত খালা নাই?
খালো। মাটি মাহ দালি আৰু ভেন্দি ভাজি।
কি হল?
মাটিমাাহ দালি ভাজ ভেন্দি ভাজি
মাটিমাহৰ দালি বুলিুল নকয় মাটিমাহ বুলি ক হল মাটিমাহ
অ অ ম মাটিম আ ন
ৰাতিুৱা আহওঁ কি
মেহন্দ ভাজি
স মাটি ম দুইটা বিজল বিজল সাচা
উম
দুটা বিজল বস্তু খাব নালাগে
আহ
দুটা ভিজল বস্তু খালে বেয়া
ক ব এইবোৰ চ বেলেগ বেমাৰী বেছাৰ ন কাৰে বেয়া মোৰ চশ জনাৰ যোয় খিলগুটি বঢে
উ
উ
আজি যে এগাল মানৰ কেনঞ্চেল কৰিছে সঁচাকে দে কেনেকুৱা লাগিছে নেকি বাৰ
মোৰ যে কিমান কেেল কৰিছিল তি ভবা নাই পটো ম মথা ক বচ আমাৰ সেইৰি তিনিবাৰ কাটিছো তিনিবাৰ